নমস্কাৰ।
অহ নমস্কাৰ।
আহ' মোৰ মাতটো গিছেনে ভাল কৰি? আহ'
কি কৰে যে এতিয়া?
অঁ মই মানে এনে আছো, মানে ভাত খাই উঠি এতিয়া বহি আছো আৰু।
উম'
আপুনি কি কৰি আছে?
ময়ো এনেই আছো মানে ভাত খাব বিচাৰিছো বাৰু অকমান সেইটো মানে অকমান পাছত খাম বুলি ভাবিছো এতিয়া।
হয় হয়।
কি চবজি খালি?
অঁ পিছে আমাৰ মাত অঁ। মুৰ্গী জোল বনোৱা আছিল আৰু। মেষ্টা টেঙা লগত মাছ সৰু মাছ আছিল। তাৰ পিছত আলু ভ-
অ।
হয়।
ঠিকে আছে। মিছা টেঙা, টো কি ভাল লাগে ন খাবলৈ?
হয় হয়, মান ভাল লাগে আৰু।
উম। উম আৰু গৰমত ভাল লাগে ন খাবলে টেঙা বস্তু খিনি।
হয়।
উম মোৰো ভাল লাগে। মানে কেতিয়াবা পৰা খোৱা হয় মানে মইয়ো।
অঁ।
উম।
মাছ লগত, খালেতো মানে বেছি টেঙাটো বেছি নহয় মানে ন, এনে মানে অকলে মানে, অকল টেঙা হেৰি মিষ্টাটো খালে মানে, বেছি হয় মানে টেঙাটো।
হয় সেইটো হয়।
হয় না তেনেকা।
হয়, মানে অ হিন্দুৰ লগত বেছি হিন্দুৰ লগত, খালে মানে বেছি টেঙাটো কমি যায় আৰু।
অ।
উম
মানে আৰু মিসকি খাই বাৰু।
অ মেষ্টাটো মানে আমাৰ, আৰু অ এই যি কুচুথেঙ বুলি কোৱা হয় সেই, সেইটোৰ লগত আৰু কচু ফুল হয়,
উম।
অ মানেই, সেইবোৰ খাই অ সেইবোৰ লগ মাত্ৰ খাব পাৰিছো আৰু আৰু বেলেগ মই নজানো।
উম।
আপোনাৰ সেইফালে-
উম হা কি কি?
আপোনাৰ সিফালে মানে আৰু কি কৰে খায় মানে মিষ্টাটো?
মিষ্টাটো সেইটোৱে আৰু ন, মেইনলি কমন বুলি ক'লেটো সেইটো মাছ। আৰু মাংসৰ লগত মানে খোৱাটো অকমান কম মানে ন। পিচিকি মানে সেইটোয়ে আৰু মাছ আৰু হেৰি লগতো ভাল হয় মানে, কেঁকোৰা টো চিনি পাওঁ চাগে এইটো পানীত যে থাকে এইটো, কেকৰা লগতো খোৱা হয় আপুনিতো আপ আপুনি খাব পাইছে নাই মানে এইটো খেকেৰা লগত মিষ্টাটো?
অ পাইছো ভাল লাগে।
উম।
হয়, মানে সৰু কেকুৰাটো বেছি ভাল লাগে আৰু।
উম উম হয় হয় উম উম উম। অ সেইটো মানে মিষ্টাটো ঘৰতে ঘৰৰে হয় না বেলেগৰ, পৰা আনিছো মানে এইটো
অ মেষ্টতো মানে আমাৰ ঘৰৰে,
অ ঘৰ আছে মানে ন
হয় ঘৰতে আছে মানে এনে অকমান, মানে ঘৰচ খাব পৰা দৰে
উম খাব কাৰনে ন ঘৰৰে
হয় হয় হয়
উম তেনেকা কৰি লোৱাটো মানে ভালে ন, নহ'লেতো কিনি খাব লগীয়া হ'ব। উম। এইটো অ কি আৰু ইজিপ্ত না কি
হল কৈছোঁ
কিটো
আৰু মানে শাক চব্জিটো,
অঁ, এতিয়া ন।
হয়
এতিয়া চয়াবিন লগত বনালো মানে। পানী লাও আৰু। সেইটোয়া দুটায়েই আৰু ন উম। হাবি নথকা হেৰি মাংস সেইটো।
অ হয়।
খাবলৈ ভাল লাগে না নালাগে আপ।
অঁ ভাল লাগে মানে মোৰ মানে বেছি অঁ ৰছ ভাল নালাগে ভাজি বেছি, ভাল লাগে আমাৰ ছোৱালী
আমাৰো তেনেকুৱাই বনাইছো মানে বেছি ঝুল দিয়া নাই মানে গ্ৰেভি চিষ্টেম আৰু অকনমান। ছে মানে ভাজি নিচিনা বনালে মানে
হয় হয়।
উম তেনেকা মানে বেছি পানী দিলেতো ভাল নালাগে মানে খাবলৈ না।
হয়
উম উম হম। এনেই আপুনি কি কি চব্জি বনাব জানে এইটো অল অকমান শুধিম হা যেনেকা মানে মাত। ঢাল লগত যে সেইতে মদগিল লগত যে। মুৰ্গীৰ লগত যে বনাই না সেইটো মানে কেনেকা- বনাই সেইটো অলপ কৈ দিয়ক দে।
অ মই মই মানে সেইটো নেজানো মই এইটো বনাই পোৱা নাই আৰু এইবাৰো।
উম বনাই পোৱা নাই মানে ন।
বাই অ যদি আপুনি যায় অঁ, আপুনি কৈ দিয়কচোন অকমান।
মই নাজানো মানে আপোনাক কত দেখিছিলোঁ মানে কেনেক কেনেকুৱা কে- অঁ মানে কেতিয়াবা বনাই খাম বুলি সুধিছিলো আৰু মানে আইডিয়া লম বুলি।
অ।
অঁ এতিয়াতো কি দুজনৰ চেমে হৈ গ'ল দেখোন ন।
তাকেতো মানে আমাৰ অঁ ঘৰত খোৱা নাই আৰু আমি তেনেকুৱা মই আলহী খাব যোৱাতহে দেখা পাইছিলো। মানে খাব পাৰি।
অঁ অঁ অঁ
বেছিও খ ম এবাৰ- হয় মানে খাইতো ভাল লাগিছে।
উম কি লগত খাব পাইছিলি মানে তাত।
অ মানে সেইটোয়ে মাটিকেলাই আৰু অ মুৰ্গী- বনোৱা হৈছিল সেইটো এইবাৰ খাব গৈছোঁ।
মৰ্গীৰ লগত টেষ্টি মানে এইটো খাবলৈ।
হয় হয় এইটো ভাল লাগে আৰু।
উম তাত খালে ভাল নালাগে মানে ৰাতিটোত ৰাতিত। খালে মানে পেটটো হেৰি হৈ যায় মানে অকমান প্ৰব্লেম উঠে মানে। উম উম, সেইটো মানে খালে মানে দিনত খাব লাগে মানে।
হয়, পিছে- আপোনাৰ তেনেকুৱা কিবা ফেভাৰেট খাদ্য কি?
ফেভৰেট খাদ্য ন।
হয়।
মোৰ ফেভৰেট খাদ্য বুলিতো। সেইটোৱে মোৰ মাটিডাল আৰু সেইটো মুৰ্গী।
অ
উম আৰু ইটো কি কয় যেনিবা সেইটো- ঠাণ্ডা বতৰত বথৰত যে পায় না এটা- এইটো কি কৰিবা পাত যে ওলাই মানে লাফা যে কয় এইটো-
অঁ হয়।
কি বুলি কয় এইটো লাফাই ন।
অ লাফাই কোৱা হয়।
অ লাফা লগত আৰু হেৰি- মাছ এইটো মানে খাবলৈ ভাল মানে মই মানে ঠাণ্ডা চিজনত এই- এইটোৱে আৰু মোৰ ফেভৰেট।
অঁ হয় হয় মানে মাছৰ লগত খাৰ-
মাছত লগত অ অ সেতিতো অঁ অঁ। উম সেইটোতো মানে এতিয়াতো চিজনে হয় মানে ইয়াত ন। সেইটো মানে সেইটো ঠাণ্ডা চি অ ঠাণ্ডা চিজনত পাই মানে। ওৱেন্টাৰ চিজনত, উ সেইটো বনাব জানো ন আপুনি।
অ সেইটো জানো অকমান।
যিমান জান ইমান কৈ দিয়কচোন কেনেকা কেনেকুৱা বনাই।
অ কৈ দিওঁ বাৰু সেইটো মানে- আঁ সৰু মাছ যিটো আছে সেইটো মানে আগতে অকমান অঁ। চাফা কৰি লওঁ চাফা কৰি লৈ আহ সেইটো চাইদত ধুই দি- আহ যোনটো পাত হয় লা আহ লাখা পাত সেইটো মানে- অ চাফা কৰি পৰে ধুই পিনে সেইটো অঁ- একেবাৰে মানে পানী আৰু সি- পাতো তাৰ পিছত তাতে খাৰ দিয়া হয় সেইটো মানে উতলিব দিয়া হয়। মানে যেতিয়া সেইটো উম উতলিবলৈ আৰম্ভ কৰে।
অঁ অঁ
উতলিয়েনে আহ তাতে আহঁ- সেইটো মানে অকমান লাৰি দিয়া হয়, তাৰ পিছত লাৰি দিয়াৰ পাছত তাতে- মাছ মাছটো দিয়াৰ পাছত মানে অকমান জলকীয়া অ নিমখ সেইবোৰ দিয়া হয় মানে।
উম উম‌
এ হে তেনেকুৱাই অকমান- বিশ পচিশ মিনিট মান তেনেকুৱা থৈ দিওঁ হৈছে আৰু।
উম উম উম
হয় হয়
তাৰ পিছত খোৱা হয় ন। তাৰপিছত এইটো খাবলে তেনে- কেনেকা লাগে? এইটো মানে বিজল বিজল নিচিনা হয় চাগে এইটো।
হয় হয় তেনেকুৱা হয়।
খাবলৈ ভাল মানে ন আৰু। খালেতো কেনেকা হ'ব এইটো?
মানে
খাৰ নিদিয়াকেও খায় না এইটো লাফাটো মানে।
অ মানে কিছুমানে খায় কিযান মানে আমাৰ খাই পোৱা নাই। তেলৰ লগত।
অঁ অঁ অঁ অঁ খন পৰা কাই মানে আমিও কয় এইটো মানে। এনেই আৰু ন পানী দি কিনি মানে বইল নিচিনা খাই এইটো। তেল চেল নিদিয়া মানে সেইটো। ডাইৰেক্ট পানী দিয়ে তাৰপিছত মানে তেনেকাই আৰু বইল হয় মানে।
অ
উ ভাল মানে খাবলে মানে বেছি তেল খালেও হেৰি হৈ যায় ন পেটটো অলপ অকমান হেৰি গৰ্বৰ হৈ যায়। আৰু গেছো উঠে বেছি তেল খালে তাৰ কাৰণে কেতিয়াবা কেতিয়াবা ব বইল খাবলে মানুহে আৰু খালেতো একো নহয় একো প্ৰব্লেম নহয় মানে পেট চেট।
অ
আপুনি খাবলৈ ভাল লাগ লাগে নে নাই এইটো মানে বইল কেইটা মানে চব্জি কিছুমান,
আও কিছুমান চব্জি মানে বইল কৰিলে ভাল লাগে আৰু অ আমাৰ মানে মাজে সময়ে তেনেকুৱাই খোৱা হয় মাংসবোৰো মানে আমাৰ বইল খোৱা হয় মানে চব মাংস, মুৰ্গীটো যোনটো মানে সৰু মুৰ্গী হয় সেইটো মানে বইল খাৱা হয়।
অ
বানৰোহোন পিয়াজ বা জলকীয়া তেনেকুৱা দি
উম উম
টো মানে আহ শৰীৰৰ কাৰণেও ভাল হয়
উম
আৰু তেনেকুৱাই আৰু মানে
আৰু এটা যে বনাই খাই ন সেইটো মানে কিবা হেৰি চৰ্দি চৰ্দি লালা লাগিলে হেৰি পৰা জালদি কিনি যে এটা জোল বনাই কিনি খাই সেই, টো মুৰ্গী এটা ঘৰলৈ পেলাই ন? টো কেনেকা বনাই এইটো বনাবলৈ হেৰি কেতিয়াবা বন বনাব পাৰিছে না নাই?
অ সেইটো মানে বনাও এনেই মাজে সময় মানে।
উম উম উম বহুত জালদিয়ে না ইয়াত মানে জালা
হয় হয়
উম উম হ'ব নেকি না আমাৰ টাইম হল এতিয়া ধন্যবাদ থাকিল আপোনাৰ এই খিনি সময় দিয়াৰ বাবে।
হয় হয়